হেল্ল'
অ
শুনিছা? অ শুনি আছা। ক্লাছ হ'ল?
ক্লাছ হ'ল। তাৰপিছত এই ইয়াত আহিছোঁ এইখন স্কুলত। মানে এতিয়া ইহ ইহঁতকেইটা গ'লগৈ গতিকে মই যামগৈ চাগে এতিয়া। এয়া কথা হ'ল হেৰি কি কয়, কি বৌৱে কি কৈছে?
বই মানে কি দেও বাৰে যোৱা কথা কৈছে যে আৰু এদিনহে আছে আৰু বুলি কৈ আছে। বজাৰ চজাৰ খিনিও কৰি ল'ব লাগিব। অ মানে তাৰ কাট অফ মাৰ্কতটো বোলে কমাই কমিছে। মানে পোৱা চান্স এটাও আছে।
আহঁ
চান্স এটা যদি থাকে মানে এ এক তেতিয়া মানে কি হ'ব, ইয়াক এতিয়া আৰু যদিও নাপায় তেতিয়াতো আকৌ এনেই এক বছৰ লছ হৈ যাব। নিব লাগিবই, পোৱা চান্স, অ। পোৱা চান্সটো যে আছে এতিয়া মানে হে কৰিব আৰু। হেল্ল'। অ এতিয়া মানে তাক লৈ যাব। কেইমাহ থাকে থাকি কৰি লৈ যদি পাই যায় সেই পাছ কৰি দিয়ে মানে নীতিৰ সেই একজামত। তেতিয়া মানে তাক আকৌ মানে ত্ৰিশ- চল্লিছ হাজাৰ টকাএটা দি উলিয়াই লৈ আহিব লাগিব। অ স মানে কি হয়, এটা এটা নামত বুকিং হৈ যায় ন, বুকিং হৈ যোৱা লগে লগে সেইটো এন জি অ' তটো পৰা পইচা সিহতে পাই যায়। অ অইলৰ অইল অপ পইচাটো মানে সিহঁতে
অ সেইটো অইলে দিয়ে। সেইটো এন জি অ বুলি নহয়। সেইটো অইলে লয়। অ
অইলে মানে সেইটো পইচা যেতিয়া ইহঁতক মানে দি দিয়ে। তেতিয়া ষ্টুডেন্টটো উলিয়াই লৈ অহাৰ লগে লগে মানে ইহঁৰ লচ হৈ যাইছে ইহতে উলিয়াই নিদিয়ে মানে। এনেই, তেতিয়া চল্লিশ হাজাৰ বা ত্ৰিশ হাজাৰ মান দিলেহে উলিয়াই দিব মানে, এইটো মানে এই পইচাটো মানে খৰচ কৰি পেলাই উলিয়াই আনিম বুলি কৈছে আৰু।
উম উম। নহয়, যদি ইয়াতে এনে, ইয়াতে যদি নিটটো যদি পাই যায়গৈ, তেতিয়া পাই গ'লে আকৌ তাতে এনেই ক্লাছ কৰি থকাটো প্ৰয়োজন নাই। ন, অ', সেইটোৱেই, গতিকে এতিয়া যোৱাই ভাল এই তেতিয়া যদি নাযায় কিবা কাৰণত। তেতিয়া আকৌ পিছত নাপাব আৰু।
অ নোপাব। এক বছৰ লছ হৈ যাব।
অ গতিকে যোৱাই ভাল এতিয়া যদি আৰু হৈ যায়। তেতিয়া কিবা এটা খৰচ হলে হ'ব আৰু।
অ সি মানে অলপমান কানি কুটি আছে মানে। উ। এতিয়া কানি কুটি থাকিলেও নহ'ব। অ মানে এতিয়া যদি এ নহ, আগবাঢ়ি গ'ল যে দিনটো আকৌ, মানে মংগলবাৰৰ ঠাইত আকৌ দেওবাৰ হৈ গ'ল।
অ' অ' অ'।
পৰীক্ষাটো যদি ভাল এইবাৰ যদি কাট অফ মাৰ্কটো মানে, কমাইছে বুলি কৈছে সিহঁতৰ এগজামৰ মানে কি, এটা যদি শুদ্ধ হয়, এ যদি দুটা যদি শুদ্ধ হয়, এটা ভুল হ'লে সেইটোৰ পৰা কটা যায় ন, সেনেকুৱা আছিল নেকি, সেইবিলাক অ'। সেই তেনে-নহ'লে যেতিয়া কা হেৰী নোযোৱা যোৱা হয়তো তাত আৰামছে সি চাৰিশ ওপৰ পাই গ'ল হয় বোলে। উম, এতিয়া মানে
এছ টিৰ কাৰণে কাট অফ মাৰ্কটো এনেও কম হ'ব
অ', কম হ'ব, কম হ'লেও মানে কি, উম চাৰে তিনিশ মান হ'ব লাগিছিল নেকি, তাৰ মানে সি এতিয়া পাইছে তিনিশ পোন্ধৰ
তিনিশ পোন্ধৰহে পাই
অ', তিনিশ পোন্ধৰ, এইপিনে এশ কিমান মানে সেইটো কাট-কটা যাব আৰু। আৰু এশ কিমান আৰু, মানে সেইটো শুদ্ধয়ে হৈছিলে, এইপিনে মানে এইকেইটা কেইটামান ভুল হ'ল কাৰণে সেইটো কটা যাব এশ কিমানতো, এতিয়া যদিও পাই যায় এক তাৰিখে নে দুই তাৰিখে ৰিজাল্ট দিবই নহয়। অ', তেতিয়া মানে হেৰি কৰিব আৰু, উম অ', এক তাৰিখ, দুই তাৰিখে দিবই হ'বলা।
উম, নেক্সট মাহৰ এক তাৰিখে হ'ব।
মাহৰ এক তাৰিখ দুই তাৰিখে ৰিজাল্ট দিবই বোলে।
উম।
তাকে, এই উম তাই কৈছে তেতিয়া নেক্সট মাহত আমি উলিয়াই লৈ আহিম আৰু যদি পাছ কৰি দিয়ে।
অ' অ', পাছ কৰিলে তেতিয়া আকৌ তাতে কৰি থাকাত
অ', কিন্তু সেয়াই আৰু, সেই ত্ৰিছ চল্লিশ হাজাৰ মান টকা খৰচ হৈ যাব আৰু মানে তেতিয়া। উলিয়াই লৈ আহিলে সিহঁতৰ হেৰিৰ পৰা।
কোনো উপায় নাই আৰু এতিয়া, সেইটোকেতো কৰিব লাগিব।
অ'। আৰু এই ফিজটো ফটো কেইটামান মই মাৰি পেলাই মণিমাক দি দিছিলো। উম। এ তাৰ সিহঁতৰ আগৰ ফ্ৰিজ এটা বিক্ৰী কৰিছিল যে কোনোবা বেলেগক, উম, পাই চাচোন বোলো কাৰোবাৰ কোনোবা আছে নেকি বুলি সুধিছিলোঁ।
উম।
ফটো দুটা মাৰি দিছো, তাই কৈছে মই সুধি চাম ৰহ বুলি কৈছে। বেলেগতো একো প্ৰব্লেম নাই, মই বুলো বেলেগ একো প্ৰব্লেম নাই, এই মাছ চাছ থয় যে প্লেটটো সেইটো খালি সিটো চাইড এনেকে হাতৰ পৰা পৰি পেলাই অলপ ভাঙি আছিলে বোলো। হ'ব দে বুলি কৈছো অ' কৈছো এই পানীতটো অলপমান তাৰ কাৰণে পৰি যায় আৰু। এতিয়া তাই কৈছে হ'ব দে মই হেৰি কৰিম বুলি কৈছে অ' সেইটো সুধি চাম বাৰু বুলি ক'লে।
তুমি তথাপি বেলেগতো সুধি চাবাচোন, এইটোৱে মেছেজৰ ৰিপ্লাই কৰিছিল নেকি?
নাই নাই, এই ভাইটিকো কৈ চাব লাগিব। এ আমাৰ ভাইটিকো কৈ চাব লাগিব। উম, সিও কৰ'বাত পাব পাৰে ন মানে।
যে ইয়াতে ক্লাছ কেইটা হ'ল? অ', আ
অবাবব ক্লাছ মানে এতিয়া ইয়াত হেৰি হ'ল এ কি কয় ইয়াতে তোমাৰ তিনটা চাৰিটা হ'ল। চাৰিটা হ'ল আৰু এটা হ'লহেঁতেন কিন্তু আজি মানে হেৰি আজি ছায়েন্সৰবিলাক আহা নাই মানে আৰ্টছৰখিনিয়ে আছে যে। গতিকে নহ'ল আৰু সিহঁতৰ কাৰণ সিহঁতৰ নহ'ল। এতিয়া তাৰ পৰা মই ওলাই আহিলো এতিয়া ইয়াতহে আহিছো। যামগৈ আৰু।
উম, উম এনেই স্কুল কেতিয়ালৈকে বন্ধ দিব বোলে সিহঁতে?
এই স্কুল বন্ধ মানে এতিয়া তোমাৰ হেৰি কৰিব ন স্কুল বন্ধ থাকিলেও ইমান টেইনৰখিনিতো ৰাখিব। ট্ৰেইনৰখিনি ৰাখিব এইবাৰ মানে চিষ্টেম চিষ্ট অ' স্কুলতে ৰাখিব। এইবাৰ মানে চিষ্টেমটো অলপ বেলেগ হৈছে আৰু। যিবিলাকে ফিফটি পাৰ্চেণ্টৰ তলত পাব মাৰ্ক সিহঁতকহে মানে ৰাখে। খিব তেনেকৈ কৈছে। কিন্তু এতিয়া বাকীবিলাকো থাকিব বিচাৰিব পাৰে। হেনেকুৱা মানে যিখিনি অকমান দুৰ্বল হৈ আছে সিহঁতখিনিকে মানে বুলি নহ'লে মানে কি হয় ষ্টুডেন্ট মানে বেছি কি হয় ল'ৰাও থাকিব ছোৱালীও থাকিব অসুবিধা ধে মানে। সিহঁতক ৰাতি আকৌ মেনেজ কৰাটো কম ডাঙৰ কথা নহয়।
নহয় মানে সেই অলপ যিখিনি ভাল সেইখিনি ৰাখ ঘৰত পঢ়িব দিলেই হ'ল আৰু।
সেইটোকে কৰিব বিচাৰিছে এইবাৰ। এইবাৰ কি এতিয়া এতিয়া যদি এদিন মানে সিহঁতকো ক্লাছ কৰিব। সিহঁতক মানে দিনটো কৰি পেলাই ধৰি লোৱা তিনিটা তিনিটামান বজাত পঠিয়াই দিব সিহঁতক। চাৰিটা মানত বাকী বিলাকৰ থাকিব সিহঁতৰক ৰাতিও ক্লাছ কৰিব মানে আঠ নটা লৈকে ধৰ। বস্তুতটো তেনেকুৱা। কিন্তু এতিয়া সেইটোোৱে সেইটোকে কৰিলে এতিয়া ধৰি লও বোলে ইলেক্টিভটো কৰিব লাগিব বুলি ক'লে ময়ো কেতিয়াবা কেতিয়াবা আহিব লাগিব। হেতুহে জালা। ৰাতিপুৱাও নাহোৱে।
ৰাতিপুৱা ন দিনতে মানে আহিব লাগিলেও সিহঁতে আমাক আগতিয়াকে মেছেজটো কৰি দিব লাগিব।
অ', অ', অ', অ'।
বোলে আজি ক্লাছ হ'ব বুলি পেলে।
অ', সেইটোৱে।
সেইটোৱেটো।
দেওবাৰ দিনাখন
উম, দেওবাৰে মানে সিহঁতে যদি যায় তাকো যাব লাগিব কি ইয়াৰ পৰা চাৰে পাঁচটাত নে ছয়তাতে যাব লাগিব, অ যাবই মানে কি এঘাৰটাত বোলে কি এটা টাইম বুলি কৈছিলে সে টাইম সেই টাইমটোত মানে
ছটাত গ'লে নটা দহটা মানত পাই যাবগৈ।
অ মই কৈছিলো এই যাম বুলি কৈছিলে কিন্তু এতিয়া শনিবাৰৰ পৰা টিউচন আছে তাই। অ টিউচনো আছে আকৌ মানে কি হেৰিও হব এ দেওবাৰে টো থাকিব টিউচন, তাই কৈছিলে পাৰিব নহ'লে ওলাব দিবি মই বোলো ক্ষতি কৰিব মন নাই আৰু কৈছে পোন্ধৰ দিনৰ পিছতে আকৌ যাব লাগিবই নহয়। তেতিয়া লৈ যাম দে বুলি ক'লে।
উম, সেইটো কৰাই বেছি ভাল হ'ব তেতিয়া পোন্ধৰ দিন হ'লে তেতিয়া এটা সুতি হেৰিও হ'ব। গৰম বন্ধ পৰি যাব।
তাইো তাকে কৈছিলে সেই গম বন্ধুও পৰিব। তেতিয়া ভাল হ'ব বা এতিয়া যদিও যায় এতিয়াও পাৰিব বুলি কৈছিলে। মইহে কৈছো নালাগে এতিয়া বোলো তাই
এই ক্ষতি হব যে আক
অ এই ফু ফুলৰ মানুহটো হেৰিটো দিলা নে তুমি? চোনটো কি দাম অ অ অ। এইটো গাখীৰ পাবা নে আহোঁতে?
শু'ব লাগিব দিয়া ইয়াতে পাওঁ নে নাপাওঁ পাম এ সেই মানৰো এই যেন মানুহ তাত থাক কেইবাৰত ওম লৈ যাম।
গাখীৰ মানে কি ভেজাল দুটা আছে। এট টা ভাল অলপ এটা অলপ মানে বেয়া ভাল নহয়।
নহয় এতিয়া মানে সিহঁতে চবৰে পা গাখীৰ এখা এখা ল'ল যে সেইটো কাৰণে আগতে হয়তো অকনমান কমকে ৰাখে আজিকালি বেছিকে ৰাখ খা হৈছে। এতিয়া যাই তাৰ পৰা ৰাখে যে সেইটো কাৰণে গাখীৰটো
এনেই মানে তুমি কথা এষাৰ কলে মানে সিহঁতে অকমান গম ল'ব মানে কথাটো বুজা নাই। গম নেপাওঁ এনেকে লৈ আহিলে এই চব একো গমেই পোৱা নাই এনেকে ভাবিব।
নাই ক'ব লাগিব মই বোলো অ গাখীৰটো মানে কোনোবাটো গা সেইবোলো অকমান পাতল হয় বুলি ক'লে।
অ মানে পাইখিনি একেদিন নিয়াখিনি অলপ পাতলে আগৰখিনি কিন্তু ভাল আছিলে বুলি কব কবা। আগৰ আগতে যে নিছিলো গাখীৰখিনি ভাল আছিল। এইবাৰ এই অলপ দিনৰ পৰা গাখীৰখিনি ইমান ভাল নহয় দেখোন। কি গাখীৰ বুলি পেলাই সুধিবা।
সেইটোৱে এতিয়া ক'ব লাগিব আমিতো তাতে পাও ন ইয়াতে এতিয়া অকমান গাখীৰটো ডাঠ বুলি লাহে লব বিচাৰিছো। গতিকে ইয়াতে যদি আকৌ সেইটোয়ে হৈ থাকে এনে হ'লেতো প্ৰব্লেম হ'ব ন।
অঁ সেইটোৱে।
চাব লাগিব তেতিয়া।
উম এই মানুহটো ঘৰতে আহিব দিছা নহয়, কৈ দিছা?
আহিব।
অঁহ। অঁ অঁ মানে তালৈ নিব নালাগে দিয়া ফুলবিলাক।
অঁ নাই সেনেকে নিলে দিগদাৰ হ'ব, তাকো সেই তেতিয়া আজি অৱশ্যে কৈ পঠোৱা নগ'লে।
অ' নহয় সুবিধা লয় ন মানুহে, ইয়াৰ আগতেই কৈছোৱেই মানুহটোক। কি কৰা? তোমাৰ এতিয়া তাতে কামখিনি কৰি মেলি লোৱা লৈ পেলাই। হা আজিটো বিশেষ কোনো নাই আজি আহা বাৰু।
উম উম উম। এই ইয়াৰ ইয়াৰ পৰা, এই আগৰ সেইখন কি কয়? এ, তিলক ডেকা ইংলিছ মিডিয়ামৰ সেই মানুহজনী যাব বোলে এইকেইদিনতে। তাক মানে কিবা হেৰি পুলি লাগে। এ কিবা লিচু পুলি লাগে। এই আগৰ যিখন ইংলিছ মিডি তেতিয়া মই যে ক্লাছ কৰিছিলোঁ। মাজতে, সেইখনে ইয়াত চয়াবাঁহী।
চয়াবাঁহীত অ, অঁ আগতে কৰিছিলা যে ক্লাছ। এতিয়াহে
অ' এই তাত থকাখন নহয় আও। আমাৰ এই ইয়াৰখনহে।
উম, উম, উম, ফল-মূলৰ পুলি লাগিব মানে আৰু।
অ', লাগিব কিবা অ, অ, অ,
হ'ব দিয়া ফটো-চটো দি দিবা তথাপিও মানুহজনী, অ', হ'ব দিয়া উম, উম,